শুনিছানে?
অ, শুনিছো শুনিছো। এ এনে আছো দিয়া। তুমি কি কৰি আছা?
আহ, মইও এনেই আছো।
অ, খালো দিয়া। তুমি খালানে?
অ অ, খালো খালো। আমি যে অলপ পথ সুৰক্ষাৰ ওপৰত কথা পাতো আহা অলপ।
অ, আহক তে কথা পাতো।
অ।
দিয়াচোন কোৱা তোমাৰ মতে পথ সুৰক্ষা কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাবা?
মোৰ মতে সৰহ স সৰহ সুৰক্ষা প্ৰতিজন নাগৰিকৰ বাবে অতি দৰকাৰী বুলি মই ভাবোঁ।
হয়।
আৰু সৰকৰ নিয়ম মানি চলাতো আমাৰ সকলোৱে দুৰ্ঘ সকলো নিয়ম আমি সকলোৱে মানি চলিব লাগে।
হয় হয়।
আৰু মই সেয়ে ভাবো যে সৰহ সুৰক্ষাই জীৱনটো ৰক্ষা কৰে।
হয় হয় হয়, ঠিকে কৈছা, ঠিকেই কৈছা। মই এইটোৱে ভাবো সৰহ সৰক্ষা ৰক্ষাই বিদে জীৱনটো ৰক্ষা কৰে।
অঁ তুমি কোৱাচোন পথচাৰী হিচাপে আমি কি কি নিয়ম মানি চলা উচিত বুলি তুমি ভাবা?
অঁ মোৰ মতে জেব্ৰাৰ ক্ৰচিং ব্যৱহাৰ কৰি ৰাস্তা পাৰ হোৱা উচিত আমি সকলোৱে। আৰু চিগনেল আমি মানি চলিব লাগে, আৰু ৰা স্তা পাৰ হওঁতে দুয়োফালে চাই লোৱাটো উচিত, আৰু মোবাইল চাই খোজ কঢ়া বা ৰাস্তা পাৰ হোৱা একেবাৰেই উচিত নহয় মোৰ মতে।
অঁ
অও মোৰ মতে সাৱধানতাই দুৰ্ঘনতাটো দুৰ্ঘটনা ৰোধ কৰে বুলি ভাবো মই।
অঁ ঠিক কৈছা তুমি মইহে ভাবো, তুমি আৰু কোৱাচোন? তোমাৰ মতে হেলমেট আৰু চিটবেল্ট ব্যৱহাৰ কিয় কৰাটো দৰকাৰ?
অঁ মোৰ মতে হেলমেট আৰু চিট বেল্ট দুৰ্ঘটনাৰ সময়ত জীৱন ৰ ক্ষা কৰাত বহুত সহায় কৰে মইয়ো ভাবোঁ এনেকে।
অঁ
আৰু এইবোৰ ব্যৱহাৰ কৰাতটো আইনগত ভাৱেও দৰকাৰ।
অঁ
আৰু মই ভাবো যে সৰু অসাৱধানতাই ডাঙৰ বিপদ আনিব পাৰে। আৰু শেষত মই এইটোয়ে ক'ম যে সুৰক্ষা আৰু সামগ্ৰী সদ ব্যৱহাৰ কৰাটো উচিত।
অঁ ঠিক কথা কৈছা তুমি, মই সেয়ে ভাবো যে আমি সুৰ ক্ষা আৰু সামগ্ৰী সদায় ব্যৱহাৰ কৰিব লাগে।
হয়। পিছে তুমি কোৱাচোন অদতিত গতিত যান বাহন চলোৱা কি কি ক্ষতি হয়?
মোৰ মতে অদ্ৰতি গতিত গাড়ী চলালে দৰ্ঘটতাৰ আশংকাটো বহুত বৃদ্ধি আৰু চালকে সময়মতে গাড়ীটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
হয় হয়।
মই সেইয়ে ভাবো।
হয় হয় ঠিকেই, মই এইটোৱে ভাবোঁ তোমাৰটোৱে।
অঁ কোৱাচোন তোমাৰ মতে ছাত্ৰ ছাত্ৰীসকলে পথ পথ সুৰক্ষাৰ বিষয়ে কি কৰিব লাগে?
অঁ মোৰ মতে ছাত্ৰ ছাত্ৰীসকলে পথ সুৰক্ষাৰ নিয়ম শিকিব লাগে, আৰু আনকো সচেতন কৰিব লাগে। আৰু বিদ্যালয়ত এই বিষয়ত আলোচনা আৰু সচেতনতা কাৰ্যসূচী অংশগ্ৰহণ কৰাটো উচিত, আৰু মই ভাবো যে সচেতন যুৱ সমাজে দুৰ্ঘটনা কমাব পাৰে আৰু।
নিশ্চয় নিশ্চয় ঠিক কথা কৈছা, মই সেয়ে ভাবো। তুমি আৰু এটা প্ৰশ্ন আছিল যে তোমালৈ তোমাৰ মতে যান বাহন চলাওঁতে ট্ৰেফিকৰ নিয়ম মানি চলাটো কিয় ইমান দৰকাৰ?
আঁহ মোৰ মতে ট্ৰেফিক নিয়ম মানি চলিলে চহৰ কত আইন শৃংখলা বজাই থাকে, আৰু দুৰ্ঘটনাৰ সম্ভাৱনাও কমি যায় বহুত, আৰু
হয়
প্ৰতিজন চালকে পথচাৰি এই নিয়ম মানি চলাটো উচিত। হয়নে? অঁ আৰু। মই ভাবো যে নিয়ম মানিলে নিজৰ লগতে আনৰ জীৱনো সুৰক্ষিত থাকে
অহ।
মই এইটোৱে ক'ম যে শেষত ট্ৰেফিক নিয়ম মানি চলাটো সকলোৰে এটা দায়িত্ব হয়।
নিশ্চয়, নিশ্চয়।
অ, ঠিক আছে বাৰু তুমি কোৱাচোন বাইক চলাওঁতে হেলমেট পিন্ধাটো কিয় প্ৰয়োজনীয়?
মোৰ মতে হেলমেট দুৰ্ঘটনাৰ সময়ত মূৰ সুৰক্ষিত ৰাখে আৰু হেলমেটে আৰু গুৰুতৰ আঘাত তৰ সম্ভাৱনাটো কমাই হেলমেটে, সেয়ে মই ভাবো যে বাইক চলোৱা টাইমত হেলমেটটো পিন্ধাটো আমাৰ প্ৰয়োজনীয় অতি
হয়, হয়, হয় ঠিকে কৈছা তুমি। ত' মই এইটোয়ে ভাবো বাইক বাইকৰ লগতে হেলমেট পিন্ধাটো অতি গুৰুত্বপূৰ্ণ কথা হয় আৰু এইটো আমি পিন্ধিবই লাগে
অহ'। তুমি কোৱাচোন তুমাৰ মতে মবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ কি অসুবিধা আছে?
অ, মোৰ মতে মোবাইল ব্যৱহাৰ কৰিলে চালকৰ মনোযোগ আঁতৰি যায়।
আৰু ইয়াৰ ফলত দুৰ্ঘটনা হোৱাৰ আশংকা বহু গুণে বৃদ্ধি পায়। আৰু মই ভাবো যে গাড়ী চলাতে মোবাইল ব্যৱহাৰ সম্পূৰ্ণৰূপে এৰাই চলোৱা উচিত।
অহ।
আৰু মই এইটোয়ে ক'ম যে শেষত মনোযোগাই সুৰক্ষিত যাত্ৰাৰ মূল চাবি কাঠি ঠি, সেইবাবে আমি গাড়ী চলাতে মোবাইল আদি ইত্যাদি ব্যৱহাৰ কৰিব নালাগে।
ঠিক কৈছা তুমি। মই সেই ভাবো যে আমি গাড়ী চলাতে মোবাইল আদি ব্যৱহাৰ কৰিব নালাগে।
হয়, হয়, হয়।
পিছে তুমি কোৱাচোন পথচাৰিসকলে কি-কি সাৱধানতা অৱলম্বন কৰিব লাগে, পথ পাৰ হোৱাতে মানে?
উম। মোৰ মতে জেব্ৰা ক্ৰচিং ব্যৱহাৰ কৰি ৰাস্তা পাৰ হোৱা উচিত। আৰু চিগনেল ইত্যাদি মানি চলিব লাগে।
অহ।
আৰু ৰাস্তা পাৰ হ‌ওঁতে দুয়োফালে ভালদৰে চাই ল'ব লাগে।
অহ'।
আৰু মোৰ মতে সাৱধান পথ সাৱধান পথচাৰিৰ নিজৰ জীৱন সুৰক্ষিত কৰি ৰাখে আৰু।
অ' ঠিক কৈছা তুমি ময়ো সেয়ে ভাবো আৰু এটা প্ৰশ্ন আছিল যে তোমাৰ মতে বিদ্যালয়ৰ পথ সুৰক্ষাৰ কি শিক্ষা, কিয় কি শিক্ষা দিয়া মানে।
অ, কি, ক' দিও আৰু কিয় দৰকাৰ এইটো মই জানো যে মোৰ মতে সৰুৰে পৰাই সৰহ সুৰক্ষা নিয়ম শিকিলে সেই অভয়াস গঢ়ি উঠে
অহ।
আৰু ইয়াৰ ফলত ভৱিষ্যতে সচেতন নাগৰিক হৈ গঢ়ি উঠিব আৰু। অ' মই ভাবো যে এই শিক্ষা সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয়। আৰু মই এইটোৱে ক'ম যে সচেতনতাই দুৰ্ঘটনাটো কমাই আৰু।
অ'।
পিছে তুমি আনক সৰ সুৰক্ষাৰ বি। ষয়ে কেনেকোৱা সচেতন কৰিব বুলি ভবা।
মই ক'ব গ'লে মই বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকসকলৰ। সৰকৰ বাবে নিয়ম মানি চলাবলৈ ক'ম আৰু নিজেও সকলো নিয়মবোৰ মানি চলিম। যাতে আনৰ বাবে উদাহৰণ হব পাৰে মই সেয়ে কৰিম। সৰ সুৰক্ষাৰ বাবে।
হয় হয় হয় ঠিকে কৈছা তুমি।
তুমি কোৱাচোন তোমাৰ মতে সৰক দুৰ্ঘটনাৰ মূল কাৰণ বোৰ কি কি।
আহ মোৰ মতে অতিৰোতিত গতিত গাড়ী চলোৱা। ট্ৰেফিক নিয়ম ভংগ কৰা অহা অসাৱধান। টা আৰু মোবাইল ব্যৱহাৰ কৰাই সৰক দুৰ্ঘটনা তাৰ মুখ্য কাৰণ।
অ'।
আৰু বহুতে হেলমেট বা চিট বেল্টটো ব্যৱহাৰ নকৰে।
অ'।
আৰু মই ভাবো যে নিয়ম মানি চলিলে বহুত দুৰ্ঘটনাটো ৰোধ কৰিব পাৰি।
অ'।
আৰু মই শেষত এইটোয়ে ক'ম যে সাৱধানতাই জীৱন ৰক্ষা কৰে আৰু।
ঠিক কথা কৈছা তুমি, সাৱধাণতাই জীৱন সচাকৈ ৰক্ষা কৰে। তোমাৰ আৰু এটা প্ৰশ্ন আছিল। যে মোৰ সৰকৰ সৰক পাৰ হ‌ওঁতে কি কি কথা মনত ৰখা উচিত।
অ' মোৰ মতে সদায় জেব্ৰা ক্ৰচিং ব্যৱহাৰ কৰি ৰাস্তা পাৰ হোৱা উচিত।
উম।
ৰু দুয়োফালে ভালদৰে চাই লোৱাৰ পিছতে ৰা পাৰ হোৱা উচিত।
অ'।
আৰু মবাইল বা। মোবাইল চাই চাই বা দৌৰি ৰাস্তা পাৰ হোৱাটো একেবাৰে ঠিক নহয়। আৰু মোৰ মতে অলপ সাৱধানতাই ডাঙৰ বিপদ এৰাব পাৰে।
ঠিক কথা কৈছা তুমি এইটো।
হয় হয় পিছে তোমাৰ মতে চালকসকলে। কি কি নিয়ম সদায় মানি চলা উচিত বুলি ভাবা তুমি।
মোৰ মতে চালকসকলে নিৰ্ধাৰিত গতি মানি চলিব লাগে আৰু। ট্ৰেফিকৰ চিগনেল আমানান্য কৰিব নালাগে আৰু গাড়ী চলাওঁতে তেওঁলোক। মোবাইলৰ ব্যৱহাৰ বেছিকৈ কৰিব নালাগে বুলি মই ভাবো।
উম।
আৰু ক'ব গ'লে দায়িত্বশীল চালকে সুৰক্ষিত যাত্ৰা নিশ্চিত কৰে বুলি মই ভাবোঁ আৰু।
হয় হয় হয় তোমাৰো তোমাৰ ভাৱটো মই একেদৰে ভাবো তোমাৰ মোৰ মতামত। প্ৰায় ভাবে একেই হয়।
অ তুমি কোৱাচোন ছাত্ৰ ছাত্ৰীসকলে সৰহ সুৰক্ষাৰ বিষয়ে কেনেকৈ সচেতনতা বৃ। দ্ধি কৰাব পাৰে।
অ মোৰ মতে বিদ্য়ালয়ত সডক সুৰক্ষা সম্পৰ্কীয় আলোচনা সবা। ৰেলী আৰু সচেতনতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। আৰু। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ লোকসকলকো নিয়ম নিয়ম মানি উৎসাহ দিব পাৰে।
অ
আৰু মোৰ মতে সচেতন যুৱ সমাজে সুৰক্ষিত সমাজ গঢ়িব পাৰে বুলি মই ভাবোঁ আৰু মই টো বিশ্বাস হয়।
ঠিকেই কথা কৈছা মই সেয়ে ভাবোঁ
হয় হয়।
আৰু এটা প্ৰশ্ন আছিল যে তোমাৰ মতে চৰকাৰে সডক দুৰ্ঘটনা কমাবলৈ কি কি ব্যৱস্থা এটা লোৱা উচিত বুলি তুমি ভাবা?
মোৰ মতে ট্ৰেফিক নিয়ম কঠোৰভাৱে প্ৰয়োগ কৰিব লাগে।
অ
আৰু ভাল ৰাস্তা স্পষ্ট ট্ৰেফিক চিহ্ন বা লাইট আৰু অধিক সচেতন অধিক সচেতনতা অভিযান চলোৱা উচিত।
হয়
আৰু মই ভাবো যে আইন মানি চলিবলৈ সকলোকে উৎসাহিত কৰাটো দৰকাৰ।
অ
আৰু মই শেষত এইটোয়ে ক'ম যে চৰকাৰ আৰু জনসাধাৰণে এক একেলগে কাম কৰিলে দুৰ্ঘটনাটো কমিব।
ঠিকে কথা কৈছা তুমি মই এনেদৰে ভাবো। আৰু এটা প্ৰশ্ন আছিলে যে ভৱিষ্যতে তুমি চডক দুৰ্ঘটনাৰ বাবে কি দায়িত্ব পালন কৰিবা?
অ অ মই ভৱিষ্যতে ক'বলৈ গ'লে মই সদায় সৰ অকৰ নিয়ম আদি মানি চলিম। আনকো মানিবলৈ কম। আৰু পথচাৰী হিচাপে সাৱধানতা অৱলম্বন কৰিম।
অঁ
আৰু ভৱিষ্যতে যদি গাড়ী চলালেও কোনো নিয়ম বা ভংগ নহয় মই সেইটো মই চাই ল'ম। আৰু মোৰ মতে নিজৰ দায়িত্ব পালন কৰিলেই সুৰক্ষিত সমাজ গঢ়িব পাৰি বুলি ভাবো যিহেতু মই নিজৰ দায়িত্বখিনি মই পালন কৰি যাম এনেদৰে
ঠিক কথা কৈছা তুমিটো
হয় হয়। পিছে এই বিষয়টোৰ শেষত তুমি কিবা ক'ব নে আৰু
হয় হয় মই ক'ম মোৰ মতে সৰহ সুৰক্ষা প্ৰতিজন মানুহৰ দায়িত্ব। আৰু আমি যদি ট্ৰেফিকৰ নিয়ম মানি চলো আৰু হেলমেট বা চিগনে চিটবেল আদি ব্যৱহাৰ কৰোঁ। তে তেন্তে আমাৰ দুৰ্ঘটনাও ৰ'দ ক কমিবক কমিব বুলি মোৰ বিশ্বাস আছে। শেষত কবলৈ গ'লে সৰহ সুৰক্ষাৰ পৰাই মানৱ জীৱন সুৰক্ষা হয় বুলি মই ভাবো।
হয় হয় হয় ঠিকেই কৈছে মোৰো এইটোৱে ভাব যে আমি ট্ৰেফিক নিয়ম ইত্যাদি আমি মানি চলিব লাগে হেলমেট চীটবেল ব্যৱহাৰ কৰিব লাগে।
অ
এনেদৰে আমি অলপ চাই চিন্তি ব্যৱহাৰ, অলপ চাই চিন্তি সুৰক্ষা মানি চলিলে আমাৰ পথ সুৰক্ষা বিলাক আমি বহুত গুণে কমাব পাৰিম আমি।
অ', থিক কথা কৈছা তুমি।
দিয়া ঠিক আছে দিয়া, ভাল লাগিল তোমাৰ লগত কথা পাতি পথ সুৰক্ষাৰ বিষয়ে আমি বহুত শিকিলোঁ। তুম
অ', মোৰো ভাল লাগিল তোমাৰ লগত আজি পথ সুৰক্ষাৰ বিষয়ে কথা পাতি।
হয় হয়, দিয়া ঠিক আছে দিয়া, শুভৰাত্ৰি।
অ', অ', দিয়া তে।
উ